অ', কি?
মই এনে আছোঁ ৰবা।
মইও এনেই আছোঁ।
সেই চাহ খালা।
আহা খোৱা নাই তুমি খালা নে।
চাহ নাখোৱা।
উম, উম। ঘৰতে আছা নে? চাহ খাৱনি গৰমত তামোল খাই থাকিবলৈও মন যায়।
কেইলে বা।
এনে গৰমত চাহ বোৰ কিমান খাই থাকিবা একেবোৰ চাহে।
উম।
উম।
গৰম উঠিছে নাই।
উঠিছে উঠিছে তোমাৰ। বেছি নহয় বাৰু ইয়াৰ আগৰ নিচিনা এইকেইদিনৰ নিচিনা। বৰষুণটো দি আছে যে।
বতৰ কেনেকুৱা সেইফালে?
বতৰতো বৰষুণো দিয়া নাই একো হোৱা নাই।
বৰষুণ দিছে?
নাই দিয়া নাই দিয়া।
তাত দিছে নে নাই দিয়া?
নাই দিয়া নাই দিয়া।
অ।
উম, তাত দিছে নি?
নাই দিয়া নাই দিয়া।
অঁ।
দিব বতৰ ক'লা ম'লা কৰি আছে।
অ'।
বৰষুণ লাগেও খেতি চেতি কৰা নাই যে মানুহবিলাকে।
উম তাকে খেতি পথাৰবোৰ ভাল হ'ব লাগে।
উম।
উম।
খেতি কৰিলে ভাল হ'ব।
উম সেইটোৱে। ভাল হওক পায় ইমান কষ্ট কৰে মানুহবিলাকে।
উম।
মানুহবিলাকৰ বোলো কষ্ট হ'ব সেইটোতো হোৱা নাই।
তাকেহে, উম।
তোমাৰ এক কেজি চাউলৰ দাম চাউলৰ দামে কিমান এতিয়া যদি খেতিতো নকৰে।
তাকেইতো।
কি চাব?
খেতিটো কৰিব লাগিব ন কাৰণ অসমৰ গোটেই মানুহে খেতিতে জড়িত।
তাকেতো এক কেজি চাউলৰ দাম কিমান কিনিবলৈ গ'লে।
উম।
কিছুমানৰটো কমকে খেতি থাকে।
অঁ।
আৰু ধান বেচিবলে কিবা কৰি তেনেকে।
উম।
উম।
খেতি কৰিলেহে মানুহে খাব পাৰিব নহ'লেতো নোৱাৰে ন একো খাব।
সেইটো হয়।
অসমৰ প্ৰধান কৃষি অ ধান খেতিয়ে আৰম্ভ ন?
উম।
অসমৰ নাইনটি পাৰ্চেণ্টে, নাইটি ফাইভ পাৰ্চেন্টে ধান খেতিয়ে কৰে।
উম।
খেতি লগাতে জঢ়িত ন?
আৰু নকৰা বেলেগেও চাকৰি যোনবিলাক চাকৰি কৰে সেইবিলাকো আধিয়ে দি দিয়ে।
অ', সেইটোতো।
হলেও হলেও কৰাই মানে।
উম কলে ভাতটোতো খাবই লাগিব ন প্ৰধান খাদ্ ত ভাত ভাততো আমাৰ খেতি পা আহে ন চাউল চাউলৰ খেতি ধানৰ খেতি।
ভাতো লাগিবই আআমি
উম।
ভাত নহলে আৰু মানুহ
উম
ইবিলাক বস্তু নহলেও মানুহে থাকিব পাৰিব কিন্তু ভাত নোহোৱাকে মানুহ থাকিব নোৱাৰে নহয়।
উম
পাৰিব দুদিন তিনদিন চাৰিদিন কিন্তু মানুহ এমাহ মান যদি কেতিয়া থাকিব নোৱাৰে চাবাচোন বাৰু।
উম
উম।
বাকী ভাত কিহে খাবা।
সাজঁ জানো কি হয়।
উম।
তোমালোকৰ?
নাজানো নহয় কিহে জানো বনাব
উম
ভাত বনাবা জানা নে নাজানা।
হুম।
কিবা কিবি বনাব জানা নে নাজনা।
এতিয়া কত বনাবা নহলে জানো বাও
আকো বনাই
মাছ মাংস বনাব জানো।
অ', মাছ কেনেকে বনাম কি মাছ বনোৱা।
ডাঙৰ মাছ।
সৰু মাছ বনাব নাজানা নি
সৰু মাছ তেনেকে ভাজিব জানো।
উম।
এনেকে তোমাৰ হেৰি বনাই পোৱা নাই।
উম।
এনেকে শাক চাকৰ লগতো বনাব জানো
সৰু মাছ ভাজি খুৱোৱা নে এনেকে জোলত খোৱা
সৰু মাছ জোল খাবলে বেয়া নহয় ভাজিয়ে খাও
হুম
মাছ যে ডাঙৰ পুঠি মাছ যে পায়
উম
তেনেকুৱা হলে কেতিয়াবা এনেকা জোলত দিয়ে মানে
উম
তোমাৰ পালেং পাতৰ লগত যে বনাই।
পালেং পাতৰ লগত।
পালেং পাত যে।
তাকে ত খাই খাবলে কেনেকুৱা
খাবলে ভাল
কেনেকে বনাই জানা নি
ওৱা পালেং আনিবলে আন ধুনীয়াকে মিহি মিহিকে কুতিব লাগে।
উম
উঠি কিনে তোমাৰ ভাজি মাছটো ভাজি লব লাগে ফাষ্টতে
উম
দি থৈ আহিব কেৰাহীখন পাতি পেলাই ধুনীয়াকে তোমাৰ পিঁয়াজ, আদা, নহৰু চব ধুনীয়াকে দি ভাজি মেলি
অহ
তাৰ পিছত তোমাৰ সেই পাত খিনি দি দিব লাগে।
পালেং পাত খিনি
পালেং পাতবোৰ কুটি মিহি মিহিকে
উম
তাপা সেই আলু গুটিৰি সিজা আলুৰে সিজাই লৈ লৈ তাৰ আও একদম পিটিকি মোহাৰি দি দিব লাগে ভাজিব লাগে ভাজি পেলাই পানী দি দিব লাগে। পানী দি পেলাই সেই হেৰি মাছ দি দিব লাগে।
উ কিবা চাউণ্ড আহি গ'ল
নহয় আও কোনোবা তাৰ পিছত
তাৰ পিছত সেই তেনেকে বনাই হয় তাই
আচ্ছা
মাছ এতিয়া নাই হয়
তেনেকেই বনাইছি হ'লে
উম তেনেকে
উম
উম তেনেকে বনায়।
আৰু কি বনাব আমাৰ আইতাই এনেকুৱা আমাৰ আইতাই হেৰি এটা বনাই দেই এইটো কি আছিলে মা সৰু মাছটো যিটো দৰিকণা মাছ বুলি যে কয় যে
উম
দনিকনা মাছৰ এটো কি হয় দনিকনা মাছতো তুমি আনিলা
উম
দনিকনা মাছটো আমাৰ আইতাই এনেকে বনাই
উম
দনিকনা মাছটো আনি পেলাই কি কৰিব লাগে
উম
কেনেকে বনাই
শুনিছা নাই এতিয়া
উম শুনিছো কোৱা
দনিকণা মাছটো যেতিয়া আনে
উম
দনিকনা মাছটো অনাৰ পিছতে হেৰি কৰিব লাগে এইটো আছিলে ঢেকীয়া যে
উম
ঢেকীয়া বুটলিব লাগে
অ
ঢেকীয়া বুটলি পেলাই তুমি ঢেকীয়া আনিলা আনি পেলাই ঢেঁকীয়া খিন শুকুৱালা
উম
শুকুৱাই পেলাই দনিকনা মাছবোৰ তুমি নিমখ হালধি এনেকে দি পেলাই ভাজিলা
উম
তাৰপিছত তুমি কি কৰিলা নাদম হেৰি কৰিলা এই কি আছিলে ঢেকীয়া আলু হাফ ফ্ৰাই কৰিলে মানে পেহীখিনি
অ অ
হা মাছখিনি হাঁফ ফ্ৰাই কৰি পেলাই তেতিয়া হেৰি খিনি আনিলা সেইখিনি আনি পেলাই আলুৱে ঢেকীয়া তুমি ভাজিলা
উম
ঢেঁকীয়া আলুুৱে হেৰিয়ে ভাজিলা ভাজি পেলাই তুমি কি কৰিব লাগে লাহেকে একদম তাতেই ভাই ভাই হাফ ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব লাগে মাছখিনি দি দি পেলাই তাত ধু ধুনীয়াকে হেৰি কৰি কাটি লৰাই লৰাই যেতিয়া ভাজি পেলাই আলু চালু যেতিয়া সিজিব নহয়
উম উম
তেতিয়া তুমি তাত কি কৰিব লাগে তাত তুমি হেৰি দি দিবা লাগে এইটো কি আছিলে নেমুৰ যে নেমু একদম এনেকে চেপি পেলাই দি দিব লাগে অকণমান নেমু যেতিয়া চপি পেল দি দিব তাৰপিছত যেতিয়া চব সিজি মি হৈ যাব তাৰ পিছত আনি পাই তুমি খাই দিবা খাই চাবা টেঙা দি একদম ধুনীয়া হেৰি মাছ আহো হৈ যাব ভাল লাগে খাই বহুত ভাল লাগে মানে আমাৰ আইতাই বন আগতে
আমাৰো অকল নেমু চেমকেটা টেঙা আগটো
অ অ আৰু মাছটোতে ভাজে ভাজি ফ্ৰাই কৰি পেলাই যে তাতে যে নেমু ৰখ যে চেপি দিয়ে ভাল লাগে আকৌ তেনেকৈ খাই
সৰু মাছ পালে ভূতোক তেনেকৈ বনাই
তেঙা দি নে
ঔ টেঙা দি বনাই আকৌ পাতত দিয়ে
উম
পাতত দি তেনেকে বনাই
উম
পাতক বাৰু বৈ দিয়ে
উম
উম ভাৰততকে মে খাই বেছি ভাল লাগে।
অ।
এ তোমাৰ একেইটা ষ্টাইলতে খাই খাই বেয়া লাগে ন বেলেগ বেলেগ কে বনালে ভাল লাগে খাই, উম। সেইটো কথা। আমাৰ ফালে বাৰকে মাছবোৰ ওলাইবগে।
আমাৰ ফালে মাছ আছে বাৰু তোমালোকৰ ফালে জাগাকণ বাম নেকি সকাৰে মাছ চাছ নঠাই নাযায় নেকি?
উম নাপায় আমাৰ ফালে।
দৰ দৰ জেগাৰ ফালে মাছবোৰ বহুত থাকে তোমালোকৰ ই থানৰ পাছফালে থাকিব লাগে মাছ।
উম পথাৰ ফালে।
ওম।
পথাৰ ফালে কথা কৈছে নে?
অ।
সেফালে বৰ হে এতিয়া দৰ হেনো বাম হে। নহয় দৌৰ হেৰিহে পাছফালৰ কথা কৈছো।
অ।
উম এইফালে জানটো যে আছে যে
উম।
জানটোত ওলাই তোমাৰ এনেকুৱা কাৱৈ মাছ
উম
নিজৰ মাছবিলাক ওলাই।
উম।
তোমাৰ তোমাৰ ইফালে তেনেকে বকে মাছ নাই পথাৰ চাইডে। যা যা যা যা পুখুৰি আছে মানে মানুহৰ পাছ- ভাল হয় ন সেইটো সেইবিলাকত থাকে।
সেইবিলাক নিজে ঘৰৰ মানুহে ধৈ নিয়ে আও।
অ।
উ।
ভালে লাগে চাগে ধৰি মেলি কিবা, মই মাছ ধৰি ভাল পাওঁ আকৌ।
আমাৰ এইব বাকলি দাও আগফালে
নেটৱৰ্ক নাই নেকি তোমাৰ?
ফুল আছে দেখোন শুনিছা নাই?
উম তাৰপিছত
শুনিছনে এতিয়া? হে সবেই মাছ ধৰে আও।
উম।
এদিনহে এদিন গোট খাই গোটেই ল সৰু পা ডাঙৰ লৈকে।
উম।
সেইদিনাই ধব ডাঙৰ ডাঙৰ মাছো পায়, বহু ডাঙৰ ডাঙৰ মাছ পায়।
অ।
এ সৰু সৰু দনিকনা মাছবোৰ পাতত দি খাবলে ভাল লাগে।
উম, ভাল লাগে। অ,
পাতত দিয়ে বোলে, জান না, নাই কেনেকে পাতত দিয়ে?
পাতত বৌ, দিয়া দেখিছো বাৰু।
কেনেকে দিয়ে?
এনেকে তোমাৰ কলপাত খান, আনি পেলাই লেলাই লয়। তাৰপৰা তোমাৰ মাছতে হালধি নিমখ চব, সানি মেলি আদা, নহৰু অকণ সানি এইটো কিবা আদা নহৰু, সা-নহৰুতো এনেকে ফালি, ফালি দি দিয়ে আকৌ। খুন্দি নিদিয়ে, তাত জলকীয়া-চলকীয়া দিয়ে।
উম,
তাৰপা এই মান ধনিয় যে
অ,
মান ধনিয়াটো দি দিয়ে কুটি পেলাই।
উম,
আকৌ কলপাত এনেকে মেৰিয়াই লয়, তেনেকে হেৰিয়াতে জাগটো, মানে বৰাই দিয়ে আৰু।
অ, আমাৰ আকৌ, যেনেকে নিদিয়ে, আমা আমা হালধি পাতত দিয়ে, কলপাততো দিয়ে। কলপাতটো তেনেকে জুইত লেলিয়াই লয়।
উম,
মাছখিনি নিমখ, হালধি সানে
উম,
জলকীয়া, তে চাও মানে এনেক এটা থেতেলিয়াই, থেতেলিয়াই দি দিয়ে, মান ধনিয়া পাত নহ'লে, ধনিয়া পাত, এনেকে দি দিয়ে।
উম,
তাৰ পৰা তেনেকে দি পেলাই, ধুনীয়াকে উম, বান্ধি দিয়ে তাইতকে মানে একো হেৰি চে, নোপোৱাকে।
উম, উম,
তেনেকে, যেতিয়া সেইবোৰ দি পেলাই আৰু ধুনীয়াকে হেৰি হ'ব তেতিয়া একদম কি কয়। লাহেকে তাত হেৰি কৰি দিয়ে মানে।
উম, খাই মজা লাগে আৰু।
জুই দিয়ে আৰু, খাইটো বহুত মজা লাগে।
পানী দিয়া ভাতৰ, লগত
পানী দিয়া ভাতৰ লগত খাই ভাল লাগে। উম,
অ, ঔটেঙা চুচৰি মাছটো লৈ লব লাগে খাইছো, খাইছো,